হেল্ল' কি কৰিছ। এই আছোঁ এনে তই।
মইনে ওপৰতে খোজকাঢ়ি আছো।
ক'ত হেৰি আছ নি ৰুমত আছ নি।
ৰুমত আছো অ।
সে অকলে আছ নে নে সেৰিহঁত আছে।
তাই ৰুমত আছে।
অ অ।
ইমান গৰম। ৰুম ৰুমটোত থাকিব নোৱাৰি গম পাও নাই।
গম পাইছোঁ ই আম।
ধুলোঁ যদিও একদম শান্তি লগা নাই।
অ অ আমাৰ এই নতুন নতুন ঘৰত যে সেই ওপৰত চিলিং লগোৱা নাই যে। মা হতৰ ৰূমটোতহে। চিলিং আছে বাকীগিতাত গোটেই একদম টিঙৰ গৰম মানে কেনেকুৱা। মা হতৰ ৰূমতে। শুইছোঁ এই মোৰ ৰূমগিতা ইমান ভালকে হোৱা নাই নহয়।
অ।
সেইয়াই ইমান গৰম থাকিব নোৱাৰি মই বৌ হতৰ যাম বৌ হতৰ তাত ঠাণ্ডা আক।
অ সেই এনেকুৱা গৰম তেতিয়া আমাৰ হেৰী নিকিতা বা যে। নিবেদিতা বা যে তাইৰ ৰুমটোলেহে যাবলৈ দিছে।
অ গম পাওঁ গলি নে নাই।
ত মলে কেইটা সেইটোম বেছি শ
সৰু কিন্তু াল ইমান গৰম নহয় আকৌ
নহয় চালিখন আছে যে গৰম নহয় কিন্তু মানে বেছি বে হেৰি এইটো কি বুলি কয় বেছি ঠেক
সেইকৌ তিনিজনী কণে
সেইটো ধুনীয়া ৰুম সেই দুজনীৰ কাৰণে মানে একদম ধুনীয়া ৰুম আৰু। তিনিজনী আৰু নহয় নহয় সেইটো।
কবিহত আছে নাই।
দেহান আছে অ ববিতাহে আছে ভাজপাতি নাই ঘৰলে গৈল।
অ সিহত ইন্টাশ্বি নাই হৰা নেকি।
ইণ্টাশিপ হৈ আছে তেহঁতৰ এদিন গ'লে আকৌ পিছদিনাখন যাব ন মানে কেইদিনমানলেক। যাব নালাগে আকৌ আহিব লাগে তেনেকুৱা ইহঁতৰ কিবা আইনা ফাউণ্ডেশ্যন ধ হৈ আছে।
কত হৈছে।
ফাউণ্ডেশ্যন।
অ' অঁ।
আমাৰ আজি আমাৰ অনলাইন ক্লাছ হলে দেই এইকেইদিন। তিন তিন মাহ চেচন হ'ল মানে কি কৰিব লাগে কি মিলিব লাগে। আজিৰ পৰা ফিল্ড ভিজিত আছিলে। দছটা বজাত গৈছো নহয় এই পাঁচটা বজাত আহিছো দেই।
অহ। একো নাই একো নাই দিয়া আমিও থাত চেমত যে মই ময়ও কৈছো। আছিলো নহয় বোকা গচকি ৰদখনত। ৰাম ৰাম নাপাহো আৰু এই এইবাৰে অকমান হেৰি। একো নাই কাৰ ইমান ভাল লাগিছে মানে।
দি বা যোৰ যদি ভালেই হ'ল আমি যদি বেয়া য হলেমি ভালেই পালোহেঁতেন দেই আমাৰ ইণ্টাৰপেনাৰচিপ হে
অ
বিজনেচ কেনেকে ষ্টাৰ্ট কৰিব লাগে কি সেইবোৰ তাহৰ পৰা আজি প্ৰথমতে গ'লো বজাৰ দেই যে বজাৰ প্ৰতি যেতিয়া বজাৰপতি সোমালো আৰু বজাৰখনত প্ৰথমতে একো নাছিলে হিৰ যদিও মানে ইমান এটা কিবা এটা হ'লাই কনাই যেতিয়া মাছৰ বজাৰৰ ফালে গ'লো গৰম এইখনত মাথাটো ঘূৰাই ঘূৰাই যোৱা নিচিনা লাগিলে তাৰপিছত আমি গৈছোগে ডিজু ডিজুলে গৈছো
আহ
মেন চাইডত গ'লো
আহঁ
তা মানুহবোৰ সুধছো আৰু মানে কি অসুবিধা আছে তাৰপিছত মানে এ কিবা ব্যৱহাৰ ফেক্টৰী চেক্টৰী আছে নাই
আহ
এই বাগানীয়া মানুহৰ তাত গ'লোও মানে কি তেওঁলোকৰ তাত কি কি সমস্যা হৈ আছে, সেইখিনি খুলিলো তাৰ স্কুল এ খন গৈছিলো স্কুলখন আকৌ মানে হোৱা নাই এতিয়ালকে গভাৰমেন্ট নহয় ভেঞ্চাৰ স্কুলহে অ ভেঞ্চাৰ স্কুল দিলে নে দেখলে নহ'ব যে আকৌ কাইলে তাকে বেলেগলৈ যাম
উ অ এ হেৰি আমি বাৰ আমাৰ বাৰ ক'ত নহয় এইবাৰ বাগানীয়া মানুহোপা হে দিছিলো
অ আমি সেই বাগানীয়া মানুহ তাতে গ'লো আজি ডিযুত যাম নে এই চাহ বাগান পাৰ হৈ দিছ চাহ বাগান পাৰ ফেক্টৰীত আকৌ সোমাব নিদিয়ে মানে তাত আজি সেই কৰ্মচাৰীবোৰ নাই কিবা খানা খাব গ'ল। তাৰ পিছত মানুহ বিলাকে সুধি মেলি সেইফালে ফেক্টৰী মানে অকল চাহ বাগানৰ ফেক্টৰীটোহে আছে আৰু বেলেগ ফেক্টৰী নাই দেখা স্কুল বোৰো মানে দূৰত দূৰত চত আকৌ মেডিকেলৰ কাৰণে প্ৰব্লেম নেটৱৰ্ক নাপাই যিখিনি প্ৰব্লেম সেইখিনি লিখি মেলি জানিলো অ আমাৰ এই সাত দিন মানে এটা এচাইটমেন্ট দিছে এচাইটমেন্টত তোৰ সাত দিনৰ ভিতৰত মানে হেৰি কৰিব লাগে তাৰপিছত আকৌ বেলেগকে ফিল্ড ভিজিত আছে
উ
সাত দিনত মানে গৈ পেলাই কি হেৰি কে কি কি সমস্যা হৈছে সমস্যা খিনি মানে কেনেকে স সমাধান কৰিম সেই বস্তু খিনি উলিয়াই আনিব লাগে মানে
অ স আৰু আৰু কেদিন যাব লাগিব?
এই যাব লাগিব আমাৰ সাত তাৰিখে এসপ্তাহ হ'ব হে এসপ্তাহৰ এটা আচাইটমেণ্টকে মই তিশ তাৰিখে আহিছো
আহ থাকিব নাপালে ঘৰত মানে ইমান
পালোগৈ ইয়াত মানে গৰমত থাকিবলৈও মন নাই কিন্তু এতিয়া উপায়ো নাই নহয়
তলত কোনোবা আছে,
নাই জ জিনিয়েছ তিন জনী আছে হাই ছেকেণ্ডাৰী তাৰপিছত মই ববিতা ওপৰত তলত দুজনী নে তিনিজনী আছে অকল ছোৱালী এজনী আহিছে নহয় আমাৰ পি জি লে ববি বুলি। কি কয়?
অ এ গম পাও হেৰি সেইজনী গম পাও নাই সুমন্ত আশিসৰ লগত আছিলে সেইজনী।
অ তাত ফেল কৰি আহিলোঁ।
খেল কৰি ন নে কি নাজানো খেল কৰিছিলে নি
অ গম নাপাও দেই আইফ আহিছ লগত নিক ন থাকে দে তাৰ পিছত তাই বেলেগ কোনে কোনে তাৰপিছত আমাৰ লগত হ'ল দেই তাৰপৰা গৈ পেলাই এতিয়া শংকৰদেবত পঢ়িছিলে যে গহপুৰত তাৰপা গৈ পেলাই এতিয়া আমাৰ লগৰ
উম ভলেণ্টোটো পঢ়িছে।
এ তাই নিকেনত থাকোতে অ নিকেনত থাকোতে তাই ইমান গেধি নম্বৰ ওৱান আছিলে। কিবা ভৰে তাৰওলত অকণমান ভাল হৈছিলে যেনিবা
অ
চম্পা নাজানো
এইটো ক মাহঁতে কি কৰি আছে
মাহত নাই মই পানী পুৰি বনাই আছো
অ অ ৰিপৰ্টটো কেতিয়া দিব লাগিব ৰিপৰ্ট এটাই দিয়ে হয় নহয়। টো ভিতৰ
নাজানো নহয় দেই আমাৰ গ্ৰুপকে নহয় নহয় আমক এটাকে এটাকেহে কৰিছো।
অ অ আমাৰ আকৌ গ্ৰুপ কে হে আমাৰ গ্ৰুপটো দহটা দ দহটা আছিল
এখন দিব লাগিব ৰিপৰ্ট।
আমাৰ এতিয়া ফিলচফি হম চায়ছেঞ্চ হিষ্টতি তিনটা ডিপাৰটমেন্ত হৈ আছে নহয় কিন্তু আমাৰ গ্ৰুপটোত হিষ্ট্ৰী পৰিলে ছজনী ছোৱালী চাৰিটা লৰা তেনেকে ভক স কাৰণে ভাল হল লৰা নিদিলে দিগদাৰ ক'বলৈ ক'বলৈ যাব
নোৱাৰ ছোৱালী মানুহ যে চি নাপাবি নহয় আৰু ক'ত যাব লাগে। কি কথা আকৌ স্কুটি লৈ চবেই স্কুটি লৈয়ো নোৱাৰিব নহয় আহ সেইটো কিহ কিহ কিহত যাওঁ?
আমি স্কুটিত গলোঁ এশ টকা এশ টকা টেল ভৰাই। এশ টকাকে তেল ভৰাই দিবলগীয়া হৈছে।
অ উপায় নাই নহ'লে যাবই লাগিব তেনেকৈ কৰিবই লাগিব নহ'লে কেনেকে যাবি।
সেইটোৱে আৰু চিনি নেপাওঁ জানি নেপাওঁ ইয়াত তেহেত বিলাকেহে জানে।
অ ববিতাহঁতে কোনটো কৰি আছে নো
ববিতাহঁতে মাছৰুম কাটি ভেছন
অ অ অ ববিতাৰ লগত কোনোবা কোনবা কিছুমান গৈছে ক'বালে।
অ অ এই গাই মানুহ বুৰ্তি যোনটো হেৰি কৰি আছে ইণ্টানচিপ কৰি আছে তাপ আনিছে ফুৰাবলে নিতুহঁত বুজে কস্তুৰি সেইবোৰ কৈছে নহয় উম এ নহয় এটা জেগাত বোলে হৈছে গৈ পেলাই কৰিছো সেইটো সেইটোও ইমান গৰমত কবলৈ নাই এতিয়া ঘূৰি ঘূৰিও লোকে লোকৰ ঘৰে ঘৰে
অ
আৰু মানে কি হয় স্কুটিত গ'লো কঁকালটো বিষ উঠি যায়গেও আমি তিনটা তিনটা গৈছো কমানে ল'ৰা এটাই চলাইছে নহয় আমি ছোৱলী দুজনীকে উঠিছো স্কুটি নাই ইফালে কাৰণ চবেই এতিয়া চবেই এইটো ঘ এতিয়া আমি বোয় আনি নথয় স্কুটিখন
অ আমি আমাৰ ইয়াত পেনো তালৈকে যাব নিদিয়ে স্কুটিলৈ পগলা নি
ববিতাহঁতৰ ভাল ববিতাহত যাই তাত। ভাই কৰি মেলি সেই ঘৰ দৰে কৰি মেলি আকৌ গুচি আহে। আমাৰ আকৌ সেই কৌ বাগানীয়া গাওঁ মাজে মাজে ঘুৰি ঘুৰি
সেটোৱে
পানী অকমাণ খাওঁ বুলি ভাবিলও নোৱাৰি নহয় খাবলৈ মন নাযায় সেইবোৰ জেগাত।
এ নোৱাৰো ভ ঘিণ লাগিব মানে
অ অথনি মানে সেই কিছুমানে খাইছে পানী চানী মই নাখালোৱে মোৰ বটলটোৱে এফুলি পানী নিছোৱা আ সেইটোকে খাই আহিলোঁ।
অহ
ৰাতিপুৱাও কি হ'ল গাটো একদম বেয়া লাগিছে নহয় উঠাৰ পিছতে চুগাৰটো একদম কমি গুচি গ'ল নহয়। অ তাৰপিছত গৈ গৈ পেলাই। চেনি খাইছোগে তলত গৈ পেলাই চেনী এমুঠি খোৱাৰ পিছতে ভাল লাগিছে। চুগাৰ টো কমিছে মোৰ ফাৰ্মাছিত সোমালোঁ নহয় তাৰ পিছত কৈছে তোমাৰ চুগাৰ কমিছে তুমি চাহ একো চেনি নোখোৱা নি মোৰনো চাহ তাহ খোৱা নোপাৱাই যে ত সেইটো কাৰণে আকৌ তোমাৰ চুগাৰটো কমি গৈছে তুমি একদম পুৰা কিবা মিঠা বস্তু খাই থাকিবলে লোৱা। সেটো কাৰনে গা বেয়া লাগিছে আক।
উম অকণমান খাবি মিঠা চিঠা বোৰো।
খাব লাগিব অ।
মানে চাহ তাহটো অকণ খাবলৈ ল'বি আৰু। বেছিকৈ মিঠা খালে আক তেতিয়া আক চুগাৰ বেছি হ'ব হাই মাৰি দিব নহয় সেইবো সেইবোৰ আছে ভয়।
সেইবোৰো আছে। তাৰপিছত আও সেই ইমান আজি গৰম ইফালে, বজাৰ প্ৰতিপ ওলাই মোৰ একদম ঠাণ্ডা লাগি গ'ল নহয় গাটো। কেনেকুৱা ঠাণ্ডা লাগিছে মানে গাটো একদম কপনি উঠা নিচিনা হৈ গ'ল। তাৰ পিছত গৈ পেলাই আকৌ এ মিঠা এটা কিনি খোৱাৰ পিছতহে মোৰ গাটো ভাল লাগিছে। চে চুগাৰৰ টেষ্টটো কৰিয়ে লও নেকি বেছি কমি গৈছে নে কিহে জানো?
অ চাই চাই লবি পাই।
চাই ল'ব লাগিব অ আমাৰ এইকন সেই বেলাৰ ৰুমাবো যে সেইখন খুলি চে ধুনীয়া আকৌ দেখিবলৌ বেলা ৰুমা বুলি যে সেইখন যে খুলিছে ধুনীয়া আকৌ।
সি হা?
এই কেফে এখন যে।
অ অ অ অ আগতে যে আছিলে যে সেইখন যে বেলেগ কৰি পেলালে। অ কিবা এটা আছিলে ৰ উম পাহৰিলোঁ। আমাৰ সেৰিহঁত গৈছে গৰিমাহত গৈছে নহয় হে নহয় চিলা ফামান হেয়াঠ আছে।
এইখন আকৌ ভিতৰ এ ভিতৰ ডিজাইনটো ব ধুনীয়া কৰিছা অ। সেইটো ডিজাইন বৰ ধুনীয়া
যাব লাগিব জোৱাই নাই নহয়
মোৰ যাবলৈ মন আছিলে যাবলৈ মন আছে কানেহে আহিছোঁ ছোৱালী জনী যে একদম যে পুৰা হেৰি কৰি সেইকনত ফটো মাৰিবলেকে যাবলে ভাল হৈছে।
সেইটোৱে মই হেৰি কাইলৈ গুৱাহাটীলৈ যাম।
অ অ কাইল পা নী প্ৰগ্ৰেম।
নহয় প্ৰগ্ৰেম কেঞ্চেল হ'ল নহয় সেইতো উ কেলে হেৰি আ জাপানৰ চি এ ম আহিম বুলি কৈছিলে যে সেইটো প্ৰগেম হে আছিলে। কেলেই অহা দেখোন কেনচেল হ'ল দেখোন মানুহ টো।
কেলে যাবি দেগৱানলে?
বাঁহত বাহতৰ ত যোৱা নাই যে মই ফ্লেটলে।
অ।
তা যাম মই বাই মাতি আছে।
অ।
এ এ এনেইনো ঘৰত নাযাব বৰ্তা যাব এনেইনো ঘৰতনো কি কৰি থাকিম বুলি যাওঁ আৰু বো মই যোৱাও নাই তাত।
বহুত দিনৰ পৰাও একো ফুৰা মেলা হোৱাই নাই হয় নে? আগতেহে গৰম বন্ধ হলে ফুৰা হয়।
আৰু মই গুৱাহাটীত বহুত বছৰ মূৰত যাম মানে মই অকল নাচিবলে যোৱাহে আগতে।
উম।
বহুত বছৰ হল নাই যোৱা।
অ জানে জানো?
হা হা?
হিয়া নাযায় নহয়।
হিয় নাযায়, তাই গল মই যোৱাই নাই একেবাৰে।
অহ।
উম। তেওঁবাৰ ভাত পানী খালি নাই? অ সু দিয়া নাই নহয় ভাত। এ কেইজনী আছে মানে কি কেইজনীলে দিব? দিব এতিয়া ভাত? গোটেইকেইজনিলে যিমান জনী আচে সিমান দিব দিবত লাগিবৈ।
অ লাগিব আহ আছে আছে।
আমাৰ ৰুমতটো এৰি দিবলে এৰি দিবলে মন নাছিলে ৰুমতটো এ দিবলৈ মন নাছিলে কিন্তু এতিয়া উপায়ো নাই যে
অ অকমান দিওঁতে
মানে নহ নহবা বেলেগ ছোৱালী দিলেহেঁতেন চিচিচিচি লগত আকৌ বেলেগ ছোৱালী লবলৈও মন নাযায় কেনেকুৱা বাা আহে চিচিচিচি ভাল হ'লে ভালেই বেয়া হ'বলৈ হ'লে
অ সেইটোৱে ঠ ঠ ঠক
মোকে চিন্তা কৰিম ম নালাগে আও।
ওপৰত গৈ আৰু ছদৰ ছাদৰ ওপৰত তই অকলে আছিলে নে নে সিহঁতেও আছিলে?
নাই অকলে আছো খোজ কাঢ়ি আছো।
উম উম এ এনেকুৱা গৰমত ছাদৰ ওপৰত থাকিবলে ভাল গম পোৱা নাই বহুত মজা বতাহ মাৰি থাকে অঁ, আমাৰ ফলো মাৰি আছে।